হেল্ল, অ, শুনিছোঁ শুনিছোঁ। উম, উম,
আপোনাৰ কেনেকুৱা, ভালে আছেনে?
অ, ভালে ভালে।
অ, হয় হয়।
গৰমত, গৰমত আৰু বহি আছোঁ, একো কৰা নাই।
হয় হয় হয়।
আপুনি কি কৰিছে?
মইয়ো আছো এয়া, গৰম মানে এয়া গৰমে বেছি মানে। বাহিৰতো ওলাব নোৱাৰোঁ, গৰমত। কাৰণে উম,
অ,
আৰু এতিয়া গৰমতো মানে ওলাই থাকিব নোৱাৰোঁ, বেমাৰ-চেমাৰ মানে এতিয়া হৈ যাব মানে। বেছি হৈ আছে।
অ, এতিয়া অ, হয় হয় গৰমত অলপ হেল্থৰ কেয়াৰ কৰিব লাগে আৰু।
হয় হয়।
নহ'লে বেমাৰ হয়, কি এতিয়া গৰমত অ, অ, অ, সেইটো হয় বেছি ৰ'দ
হয় হয়। এতিয়া মানে সাৱধান কে, থাকিব লাগিব। সাৱধানকে থাকিব লাগিব, এতিয়া মানে। মানে পানী বিলাক বেছিকে, খালে ভাল। পানী খাব লাগে বেছি।
হয় হয়, অ, অ, গৰমত।
উম, পানী মানে নৰ্মেল পানী খাব লাগে আৰু। ঠাণ্ডা পানী বিলাকো মানে ভাল নহয়, নৰ্মেল পানী অ, নৰ্মেল পানী খাব লাগে, মানে আমাৰ শৰীৰৰ কাৰণে ভাল।
উম, উম, উম,
আৰু মেইনলি মানে, আমাৰ যি এক্সাৰচাইজ লাগে, এক্সাৰচাইজ কৰাতটো মানে ভাল। আজিৰ যুগত মানে এনে মানুহ বিলাক মানে, খাই পিনি থাকে।
উম, উম, উম,
এনেকাই, ভাল ভাল বস্তু খাব ইফালে। হয়, হয়, সদায় মানে মাছে, মাংসই। খাব ইফালে এক্সাৰচাইজ কৰা নহয়, সেইকাৰণে মানে বেমাৰ-আজাৰ সেইবিলাক মানে, বেছি হৈ যায় আছে মানে, মই ভাবো আৰু মোৰমতে।
উম, উম,
এক্সাৰচাইজতটো ও, লাগে মানে।
উম, আজিকালি। উম, আজিকালি কামবোৰক কাম বিলাকৰ কষ্ট নাই এতিয়া আৰু। খাই আৰু একচেছ ক, একচছ নকৰিলে আৰু বেলেগ কিবা নাই আৰু। কষ্ট কৰিবই লাগিব, খাই কৰি।
মানে আগৰ অ, আগৰ দিনত হ'লে মানে আমি চালে গম পাওঁ, মানে আগ আগৰ মানুহবিলাক মানে খাবওঁ মানে, ইফালে কষ্ট কৰিব মানে। ফালে ঘাম, ঘাম ওলোৱা কাম কৰিব।
উম।
সেইকাৰণে মানে বেমাৰবিলাক ইমান কিবা হোৱা নাছিল আৰু।
উম, এতিয়াটো আৰু বেমাৰ হৈ যায় এতিয়া আৰু।
এতিয়া আৰু বেছি মানে অ', বেছি বেমাৰ মানে। যিমানখিনি মানে ডিজি ইউটিলাইজ মানে হৈ গৈছে আমাৰ যুগত, ইমানখিনি মানে আৰামকে থাকা হৈছে, সেইকাৰণে বেছিভাগ মানে বেমাৰ আজাৰ বিলাকক বেছি হৈ আছে।
অ', এইটোয়ে খায় কৰি এক্সাৰচাইজ নাই, একো নাই।
হয়। নিজৰ মানে স্বাস্থ্যটো ভাল ৰাখিব কাৰণে আমি এক্সেচাইজটো কৰিবই লাগে।
অ', বেছি নোৱাৰিলেও ৰাতিপুৱা এটলিষ্ট মানে মৰ্ণিং ৱাকটো কৰিব লাগ
হয়, হয় মৰ্ণিং ৱাক অ', খোজকাঢ়িব লাগে। আৰু নহ'লে যদি টাইম অ', উঠিবা নোৱাৰে, ইভিনিঙত। অ', ইভিনিঙতো পাৰে। অ', আৰু জিমত মানে জিমত গ'লে ভাল।
অ', যোন ডেকাকেটা জিমত যাব পাৰে, বেছি বয়স হ'লে ৱৰ্ক কৰিব লাগে।
হয়, হয়।
পাৰ্কবিলাক আছে, খোজ কাঢ়িবলৈ আজিকালি।
অ', অ'। সিবিলাকেই আৰু মানে, মানে কৰিব লাগে সেইবিলাক নিজৰ স্বাস্থ্যটো ভাল ৰাখিলেহে মানে ভালকে কাম কৰিব পাৰিব।
উম, উম, এইটোয়েটো
অ'।
স্বাস্থ্যই ভাল নাথাকিলে কাম কি কৰিব।
হয়, হয়। মানে স্বাস্থ্যটো মেইন আৰু স্বাস্থ্যটো ভাল থাকিব লাগব। হয়, হয়। খোজকাঢ়িবা লাগিলে মানে ভয়ে কৰে মানে আজিকালি। কিন্তু খোজ কাঢ়িলে কি হয়, আমাৰ মানে দেহাৰ কাৰণে তামানে নাভাবে আৰু।
উম। হেইটোয়েটো।
আৰু খেলা ধূলা মানে, এইবিলাক খেলিলে ভাল খেলা। স্পৰ্টছত মানে এণ্টাৰেষ্ট থাকিব লাগে।
খেলা খেলিলে মানে ভাল, ভাল এক্সেচাইজ হয়।
উম, উম, উম, উম, উম, খেলটো অ', খেলটো খেল খেলি থাকিলে আৰু বেলেগ এক্সাচাইজ নকৰিলেও হৈ যায় আৰু।
হয়, হয়, মানে ইয়াতে হৈ যায় আৰু ভাল অ'। নিজৰ মানে স্কিলো বাঢ়িব আৰু সিফালে নিজৰ দেহাৰ কাৰণে ভাল। হেল্ডি মানে থাকে আৰু, বেমাৰ বিলাক যা তা নহয় মানে। সেইটো আমি না বিলাক মানে বেছি বাঢ়ি যায়।
উম।
এনেকা
খেল খেলি থাকিলে ভাল।
অঁ হয়। আৰু মানে ভালকে অ'। ভালকে মানে খোৱা লোৱা বিলাকো মানে কৰিব লাগে। মানে মাছ মাংসও নহয়, কিন্তু মানে ভাল এই চব্জি বিলাক মানে ফ্ৰুটছবিলাক বেছিকে খাব লাগে আৰু। এইবিলাক ভাল, মানে এইবিলাক খাব লাগে।
উম।
আমাৰ আৰু যোনটো মানে চকুত লগা বস্তু এইবিলাক বস্তুহে ভাল পাওঁ। আমি
হয়, সেইটোৱে।
অঁ হেল্থত মানে বনিফিট স্কিম মানে আমাৰ লাভ হ'ব এইটো নাচায়।
অ' নাচায় নাচয়, বজাৰতে গৈ পেলাই ধুনীয়া ধুনীয়া বস্তু কেইটাহে সা আৰু সাৰ দিয়া বস্তুহে ধুনীয়া দেখা পায়।
অঁ হয়।
লোকেল কেইটাতো আৰু পোকে খোৱা বেয়া দেখা পায় মানুহ বিলাক নানেই এইকেইটা আৰু।
যোনটো মানে সাৰ দিয়া বস্তু, যোন মানে সাৰ পায় এই বস্তুয়ে মানে ভালকে হ'ব না। ভাল দেখা পাওঁ বহু সেই বস্তুটো, এইটোকে আৰু আমি খাওঁ অ'।
অ' এইটো খোৱাৰ কাৰণে মানুহবিলাক আজিকালি বেমাৰো হৈছে আৰু।
হয়, হয়। এইবিলাকো মানে কাৰণবিলাক এইবিলাকেই আৰু বেমাৰ আজাৰ হোৱাবিলাক। আৰু বেছিভাগ মানে বেমাৰ বিলাক মানে আমি ভালকে মানে আমি নিজেটো নাথাকোয়ে মানে আমি আমাৰ ইনভাৰমেন্ট বিলাকো মানে আমি ভালকে নাৰাখো। এইটো মানে প্ৰব্লেম। লেট্ৰাকে মানে জীৱন যাপন কৰি আছে। আমাৰ ইনভাইৰমেন্ট মানে বেয়া হৈ আছে। সেইকাৰণে মানে আমাৰ বেমাৰ আজাৰবিলাক মানে বেছি হৈ আছে। বস্তু বাহানি মানে আমি য'ত তেই খাওঁ তাতে পেলাব মানে।
উম, সেইটোৱেইটো, পলিউচনৰ কাৰণে বেমাৰ উম। উম।
এইবিলাক।
অলপ, উম উম। খোৱা লোৱা পলিউচন চবৰ চবটো সেইয়া হৈ বেমাৰ হয় আৰু মানুহৰ।
হয়। আপুনি মৰ্ণিং ৱাক এনেকুৱা কৰা ৰুটিন এনেকুৱা আছে নেকি আপোনাৰ?
অলপ ম মৰ্ণিং ৱাকটো বাৰু যাওঁ বাৰু, মৰ্ণিং ৱাক মানে জিমেই যাওঁ আৰু এতিয়া আৰু। ৰাতিপুৱা এক ঘন্টামান জিমে কৰি আহো আৰু সদায় ৰাতিপুৱা ৰাতিপুৱা।
ভাল ভাল।
অ আপুনি যায় নাই নে এতিয়া মৰ্নিং ৱাকত।
মই এতিয়া অহ হয় হয় ময়ো যাওঁ মৰ্ণিং ৱাক কৰিবলৈ।
উম উম।
এনেকাই ভাল লাগে আৰু মানে গাটো।
আৰু ৰাতিপুৱা মৰ্ণিং ৱাক
হয়।
ৱাক কৰিলে মানে দিনটো ভাল লাগি থাকে এনাৰজি লাগি থাকে। দিনটো কাম কৰি ভাল লাগে নহলে এনে পুৰা বেমাৰী লাগে আৰু।
অ ৰাতিপুৱাত মানে উঠিব অলপ আলচি লাগে কিন্তু যেতিয়া উঠিব পাৰিব না যেতিয়া আৰু মৰ্ণিং ৱাক কৰা হ'ব। তাতে মানে তাৰপিছত ভাল হৈ যায় আৰু ভাল লাগে।
উম এইটোৱে অ এবাৰ যোৱাৰ পিছত আহ।
অ।
অহ অহ মৰ্নিং ৱাক কৰি ঘূৰি অহাৰ পাছত ভাল লাগে আৰু। এতিয়া দিনতটো এনাৰ্জি পোৰা লাগি থাকে আৰু অ।
এইবিলাক মানে থাকিব লাগে এইবিলাক ৰুটিন।
উম।
এইবিলাক মানে কিন্তু আৰু আমাৰ মানুহ বিলাক আৰু কি ৰাতিত মানে পুৰা এফালে মোবাইল চাই থাকিব। ৰাতিপুৱাত আৰু উঠিব নোৱাৰে ইফালে ক'ত আৰু মৰ্ণিং ৱাক যাব পাৰিব।
অ অ।
বেকা হৈ যায় আৰু।
অ এইটোৱেটো অহ অহ।
মানে দেহাৰ দেহাটো ভালকে ৰাখিবৰ কাৰণে আমি শোৱাটো মানে ভাল মানে। ভালকে শুব লাগে।
উম উম এইটো শোৱাটো এটলিষ্ট এইট আৱাৰ মানতো শুবই লাগে। অ চভেনৰ পৰা এইট আৱাৰ শুবই লাগে।
অহ।
আজিকালি শোৱাটো নহয় মোবাইল চাওঁতে
হয় হয়। ইফালে মানে চকুৰো প্ৰব্লেম হ'ব ইফালে দেহা। মানে চব মানে এফেক হৈ যায় মানে অকলে মোবাইল চাই চাই ৰাতি। মানে টোপনি খতি কৰিলে ইফালে আৰু উঠিবও নোৱাৰিব ৰাতিপুৱা এক্সাৰচাইজ না কি ইফালে মানে একো নাই মানে। ইফালে দিনতো মানে ভাল নালাগিব কাম কৰিব।
অ এক্টিভ নালাগে আৰু উ।
কানিয়া কানিয়া লাগি থাকিব।
উম উম।
ডেকা হৈ যায়।
এক্সেচাইজ কৰাটো ভাল আৰু এইটো স্বাস্থ্যৰ কাৰণে ভাল।
এক্সেচাইজটো লাগে মানে এক্সেচাইজ লাগে। আজিৰ যুগত মানে বেছিভাগ কিছুমানে গম পাইছে, কিন্তু কিছুমানে এতিয়ালৈকে মানে এক্স চাইজটো মানে কৰাই নহয় মানে।
আ, আজি-কালি মানুহবিলাক কিছুমানে দিয়ে ইম্পৰ্টেণ্ট দিছে বাৰু, অ'।
য়গা কৰে, শ্ৰীমত যায় বা মৰ্ণিং ৱাক কৰে।
উম, উম।
এইবিলাক
আত-ব আৰু বয়সীয়াল মানুহকিটাও আজি-কালি, উম, উম। উম, উম, উম।
আৰু মানে বিজি, বিজি থকা হয় ন মানে। ইফালে চবে মানে আজিৰ যুগত কিবা এটা মানে কৰেই মানে কিবা এটা কৰে।
উ
তাৰপিছত মানে মাইণ্ডবিলাক অলপ কিবা হৈ থাকে সেইকাৰণে এক্সেচাইজ কৰাটো মানে ভাল আৰু নিজৰ মাইনৰ কাৰণেও ফ্ৰেছ লাগে। ষ্ট্ৰেছবিলাক এইয়া
উ, উ। ত' হ'ব দিয়ক আ-আজি কাৰণে, অ' ৰাখিছো বাৰু।
দে